উম শুনি আছো
কি কৰি আছ?
শুনিছোঁ, শুনিছোঁ।
কি কৰি আছ? ভাত খালি?
ভাতটো খালো। খালো।
কিহে খালী?
অলপ মোলে হল ভাতটো। ভাত মাছ। আৰু মাছ মাছ আৰু টেঙা।
এ, ৰাতি টেঙা খাইছে যে, ৰাতি টেঙা খোৱাটো বেয়া। দৌৰ মাৰিছ নাই? ৰাতি টেঙা হজম নহয় বুলি কয়। সচাঁকে, ৰাতি টেঙা হজম নহয় বুলি কোৱা শুনো মানে।
এ, টেঙা নহয় মানে হেৰি, এইটো যে শাকটো যে।
অ
এই শাকৰ লগত বনাইছিলে মাছ।
এটো পায়ীঅ
উম
মাছ ক কিনা হে চাগে
কিনা, কিনা। এই ডাঙৰ মাছ আমাৰ সেফালে পাবৈ নাই নহয় এতিয়া। পানী পুখুয়ীয়ে দুবা নাই।
বাকী, য'তে শুনিছোঁ চবতে পুখুৰী ডুবিছে, আমাৰ ফালেহে মাছ নাই এইবাৰ।
উ। অ', মই আজিও সন্ধিয়া সময়তো চাইছোগে পানীয়ে নাই বোলো, আছে মানে তেনেকুৱা পানী নাই আৰু। মানে বেলেগত যেনেকে, নাইযোৱা, নাইযোৱা, নাইযোৱা।
সেইফালে চাগে নদীৰ ওচৰত হৈছে চাগে পানী। ইমান নোহোৱাকে নাইনে সেইটো? হা
আৰু?
তাকে। এ, এইকেইদিন বৰষুণতটো দিয়ে আছে যে ৰ'দটো দিছে যদিও।
বত পান
এনে হোৱাটো হৈছে। ইনে বেলেগ জেগাত যেনে সেকাৰনে ৰাস্তা বা বৈছে। আম। মায়ে শুনিছ নাই বোলো তুই শুনিছ নাই